অ' হয়। আপুনি দোকানতে আছে নে?
হয় বাইদেউ মই এতিয়া দোকানতে আছো।
অ'। আপোনাৰ তাত এই আপুনি বোলে ব ব্ৰইলাৰ ফ্ৰাম‌ আছে বোলে?
হয় বাইদেউ আপুনি ঠিকেই শুনি আমাৰ বইলাৰ ফ্ৰাম আছে।
অ। আপোনাৰ এতিয়া বইলাৰ ফ্ৰাম খোলা কিমান দিন হল?
মই বইলাৰ ফ্ৰাম খোলা মোৰ অ এবছৰ পাৰ হৈ গৈছে বাইদেউ।
অ' আপোনাৰ এটাই ব্ৰইলাৰ ফ্ৰাম নে আৰু বেলেগ কিবা ফ্ৰাম আছে?
অ বাইদেউ মোৰ বইলাৰ ফ্ৰাম আছে চৰাইৰ ফ্ৰাম আছে আৰ- আৰু হাঁহৰ ফ্ৰাম আছে বাইদেউ।
অ লোকেল - লোকেল চৰাইৰো কিবা আছে নেকি?
হয় হয় লোকেল চৰাইৰো আছে বাইদেউ।
আপুনি এতিয়া বইলাৰ ফ্ৰাম যে খুলিছে, আপুনি বইলাৰ কি খুৱাই?
ব্ৰইলাৰ মানে এইটোত হয় হয় বইলাৰ বইলাৰত দানা পায় এটা, টাউনত গ'লে গম পাই যায় বাইদেউ।
অ'। এটা বইলাৰত কিনিব গ'লে আপুনি কিমান লয়?
অ আপোনাৰ কেজি চিষ্টেম থাকে আৰু এনেই আপুনি ল'ব হলে
চাৰিশ টকা, চাৰিশ পঞ্চাছ অহ চাৰিশৰ ওপৰতে হ'ব বাইদেউ আপোনাৰ।
পোৱালি ললে কম হব? হয় হয় লকেল।
লোকেল চৰাইটো ল'লে মানে?
লোকেল চৰাই ললে এতিয়া কেজি টো মানে থাৰ্তী ফাইভ কেজি আছ - আছে ন টো এইটা আপোনা- আপোনাৰ কেজি চিষ্টেম হলে আপোনাৰ এটা মুৰ্গীৰ দাম পৰিব চাৰে চাৰিশ টকা।
কিয়নো এইটো লোকেল হয় না, হয় হয় বাইদেউ।
তাৰপিছত হাঁহ যদি এটা নিব যা - আনিব যাওঁ?
হয় হয় বাইদেউ, হাঁহ এটা আপোনাৰ মাইকী মতা যোনটো থাকিলেও আপোনাৰ পাঁচশ টকা পৰিব। বাইদেউ। আণ্ডা লব বিছাৰিলে আপোনাৰ এটা আণ্ডাৰ এশ টকা পৰিব বাইদেউ।
উম ডিম।
হয় হয় ডিম।
অহ। আ এতিয়া আপুনি হাঁক কি দানা খুৱাই?
হাঁক এতিয়া আ মই ধান টো মানে ধানক পানীত ভিজাই খুৱাও। ও আৰু চাউলক পানী ভিজাই খুৱাও আৰু ভাতক চাউলত মানে মিলাই কিনি চব পানী ভিজাই কিনি খুৱাও এনেকুৱা হলে বেছি ভাল হয়, হয় বাইদেউ।
অ অ অ। তাপিছ আৰু চৰাইকেইটাত।
চৰাইকেইটাতো সেই ধান চাউল বিলাকে খাই বাইদেউ। মানে আমি একো মেডিচিন ৱেডিচিন নিদিওঁ বেজি চেজি নলগাওঁ।
উম। কিন্তু হাহক অহ এইটো উম। উম। ব্ৰইলাৰততো লগাই চাগে?
হয় হয় ব্ৰইলাৰত লগাও। লোকেলত নলগাও আৰু হাঁহত নলগাও বাইদেউ।
অ। এতিয়া আপুনি হাঁহ আৰু চৰাই, ব্ৰইলাৰ এনেকা মানে কিবা খুলি থাকা। কিমান এবছৰ হৈ গৈছে ন?
হয় হয় এবছৰ এখিনি পাৰ হৈ গৈছে অলপ।
অ মানে তিনটা একেলেগে খুলিছে আৰু
হয় হয়।
অ। এতিয়াতো আপুনি এইটো খুলি কিনি বহুত ভাল পাইছে চাগে?
হয় বাইদেউ আ মই বহুত ভাল পাইছো।
কিবা আপোনাৰ তাত তোটেল এনেকা কিমান আছে, এনেকে ফাৰ্মত এনেকা। হা।
উম হয়। হয়। আমাৰ ফ্ৰামত আ আমাৰ ব্ৰইলাৰৰ ফাৰ্মত আ সম্পূৰ্ণ মিলাইকিনি আপোনাৰ পঞ্চাছ, ষাঠিটা আছে। আণ্ডাটো এৰি দি দিয়ক। আণ্ডাটো মানে আমি তেই গন্তি কৰিব নোৱাৰো কিয়নো বহুত আণ্ডা দিয়ে ন হয় ব্ৰইলাৰটো মানে পচ পঞ্চাছ খাটি পৰা বেছি আছে আৰু হাঁহটো আপোনাৰ আছে। সত্তৰটা আছে আৰু আমাৰ লোকেল মুৰ্গীটো আপোনাৰ আ আঠ আশী আশী ওপৰ ওপৰে আছে অলপ বাইদেউ। আশীব পৰা। হয় বাইদেউ আপুনি আৰু কিবা জানিব বিচাৰিছে বাইদেউ?
অ এনেই বেমাৰ চেমাৰ নহয়।
হয় বাই।
এনে বেমাৰ চেমাৰটো নহয়।
হয় বাইদেউ বেমাৰতো হয় বাৰু।
অ বাৰ আপোনাৰ লোকচান নহয় জানো?
হয় বাইদেউ বহুত লোকচান হয় আৰু লাভো আছে বাইদেউ।
অ। এতিয়া মোক মানে মই এটা ফ্ৰাম এটা খুলিছো।
হয় হয় বাইদেউ।
হাঁহৰ।
হয় বাইদেউ।
এ হাঁহ লাগিছিলে মানে। পোৱালি লাগিছে মানে ধৰ মৰা হাঁহ পাঁচটা বা দছটা আৰু দিম লাগিলে মানে। অ আপুনি দিব পাৰিবনে?
দিমটো কেইটা লাগিছিলে বাইদেউ আপোনাক? হয় হয় মই দিব পাৰিম বাইদেউ।
দিমটো বিছটা মান হলে হব। বেছি নালাগে এনে উমনি বহা হাঁহ আছে নে নাই?
উমনি বহা হাঁহ আছে বাইদেউ।
হয় অ তে অ তেনে আপুনি দি দিব মোক।
হয় বাইদেউ। আপুনি আহি গলে হৈ গ'ল বাইদেউ। হয় বাইদেউ।
আপোনাৰ ফ্ৰামটো ঘৰতে আছে নে আপুনি ক'বাত বেলেগত খুলিছে?
নহয় বাইদেউ মোৰ ফাৰ্মটো মানে ঘৰতে আছে বাইদেউ
আহঁ মানে তিনটা কাম ঘৰতে মানে চলাই আছে আৰু
হয় হয়
অকলে চাই আছেনে
হয় বাইদেউ অকলে চলাই আছো মানে কাম কৰা হয় হয়। কাম কৰা মানুহ মানে ধেৰ আছে মানে মই খোলাটো মানে মই নিজে হয়।
অ আপুনি আপুনি এনে কি কাম কৰে?
এনে মই হলে মোৰ মানে এটা হোটেল আছে বাইদেউ সেইটোৱে চলাও
আহ কিহৰ হোটেল আছে?
আহ মোৰ আপোনাৰ সেয়া ফুড হতৰ মানে যেনেকৈ পিজ্জা পাব নুডলছ এনেকা হোটেল আছে বাইদেউ খোৱা বস্তুৰ হোটেল আছে
অ এইটো হোটেলটো আপোনাৰ নিজৰে নে?
হয় হয় মোৰ নিজৰে হয় বাইদেউ।
অ আপোনাৰ তাতে কি মানুহ কেইজন?
ক'ত বাইদেউ আপোনাৰ আমাৰ ফাৰ্মত সুধিছে না হোটেলত হয় আ আমাৰ আমাৰ হোটেলত আমাৰ কাম কৰা মানুহকেইটা মানে আপোনাক কৈ আছোঁ দেই মই ভাব ন অ আমাৰ তলত যে মানুহ কেইটাক দিয়ে নহয় চাৰ্ভিচ কৰে হেতৰ মানে আমাৰ তিনিজন আছে আৰু ওপৰৰ হলে ছয় জন আছে আৰু বনোৱা কেইটা দুজন আছে আৰু মানে হেল্প কৰে না সহায় কৰে হেনতে মানে চাৰিজন আছে বাইদেউ
আপুনি দৰমাহ সমানে দিয়ে নে বেলেগ বেলেগকে দিয়ে
বেলেগ বেলেগকে দিও বাইদেউ অ তলত যোনে চাৰ্ভিচ কৰে সেতক মই আঠ হাজাৰ কৰি দিওঁ আৰু ওপৰৰ আহ যোনে বনাই ন ৰান্ধে সেতক মানে মই ত্ৰিছ হাজাৰ কৰি দিও আৰু যোনে কাম কৰে নহয় হেল্প কৰে সিহঁতক সহায় কৰে সিহতক মই নহ হা ব কৰি দিওঁ কিয়নো সিহতে বহুত এতিয়া গৰমতো বহুত কাম কৰি আছে না সেইকাৰণে
অ এনে
হেল্ল' বাইদেউ
হেল্ল'
মানুহ ৰাখিছে
বাইদেউ আৰু বা কওকচোন
হেল্ল
হেল্ল' বাই
হেল্ল' আপুনি আপুনি কব পাৰিবনে ফ্ৰামত কি চলিছে
হয় হয় আমাৰ ব্ৰইলাৰ ফাৰ্মত আমাৰ পোন্ধৰ জন আছে আৰু উ আৰু হাঁহৰ ফাৰ্মত আমাৰ ছয় জন আছে আৰু লোকেল মুৰ্গীৰ ফ্ৰামত আমাৰ আঠজন আছে বাইদেউ হেল্ল' বাইদেউ। হেল্ল'। হেল্ল'।